হেল্ল'
হেল্ল' অ' হেল্ল' শুনিছা?
অ' কি খবৰ পাতি? ভালেই দিয়া। বিৰাট গৰম।
বহুত গৰম
আজি অলপ বৰষুণটো দিলে ভাবিলো ঠাণ্ডা অলপ পৰিব বৰষুণতে দি কিনে গৰম টো সেনেকাই আছ অ' এই তোমাৰ দ তিনটামান বাজাত নেকি!
অ' তিনিটা বজাতছে মই গধূলি দিছে নেকি আৰু
নাই- নাই গধূিলেতো জিমত আছিল গম পোৱা নাই। এ দিলেও লাভ নাই এতিয়াও গৰমতটো সেনেকা থাকিব।
হয়। তোমাৰ সেই ঘৰ ভালে আছে চব
তোমাৰ
আছে দিয়া
তোমাৰ ডগীটো যাব লাগিব ৰবা তোমাৰ ডগীটো ভালে আছে অ অ এ মই ভাবি আছিলো কি বুলি কয় এখন তোমাৰ হেয়া লওঁ নেকি স্কুটি এখন লোৱাৰ কথা ভাবি আছো
লব পাৰা
দৰকাৰ হৈছে ন এতিয়া অহা‌ যোৱাৰ কাৰণে কম্পিউটাৰ ক্লাছতো যাব লাগে। মান তোমাৰ গৰম খোজ কাঢ়ি অহা যোৱাাতো মানে দিগদাৰি হয় ন আৰু যাব মন নাযায় মানে এ যোৱা টাইমত সেইতোতো দেউতাই দপ কৰি দিয়ে অহা টাইমত প্ৰব্লেম হৈ যায় এইকাৰণে মানে কম্পিউটাৰ ক্লাছে যাব ম নাযোৱা একদম একজাষ্ট্ৰ থৈ যোৱা জনো
এতিয়া ইকলক্তিছ কত যোৱা এলাইচি
ইলেক্ট্ৰিকে ল'ম বুলি ভাবিছোঁ পেট্ৰলৰ দাম যিহে বাঢ়িছে তোমাৰ ল'লে ভাল হ'ব তোমাৰ আমি তাৰপিছত ক'বাত ক'বাত
আহ যাব লাগিছিল বহুত দিন যোৱাও নাই
অ ফুৰিব চুৰিব যাব পাৰিম
অহ মাৰেই কেতিয়া লবা স্কুটিখন
চাও নেক্স মাহ মানত লও নেকি তোমাৰ কি বুলি কয় ইলেক্ট্ৰিকে লম তাৰপিছত যাম এটা ট্ৰিপ এটা ভাবিয়ে ল'লোঁ এতিয়া একলেন যাম বুলি কেনে ভাবিছোঁ
উম
চবকে লগ ধৰিব লাগিব আগতে লৈ লওঁ মই এক'লেণ্ড যাম দিয়া ভাল লাগিব গৈছানে তুমি আগতে এক'লেণ্ড
এক'লেণ্ড মই সৰুতে গৈছিলো ৰবা আৰু যোৱাই নাই বহুত বছৰ হৈ গল যাব লাগিব
অ এনেইতো ভাল নালাগে বাৰু সেই ঘিচা পিতা সেই একেটা ৰাইতে ৰাইডে আছে ন
উম
তথাপি আৰু যাম আৰু যিহেতু ইয়াতে টাইম পাছ কৰিবলৈ ৱাটাৰ পাৰ্ক এখনে ভাল আছে ড্ৰিমলেণ্ডখন
উম নাই বছ ঠিক
যাব লাগিব ফ্ৰেণ্ডজৰ লগত গ'লে বঢ়িয়া লাগে মোক মাহী হতেঁও লগ ধৰিছে যাব কাৰণে এতিয়া ফেমিলিৰ লগত যোৱাত ত যাম চাগে এইটো আৰু ফেমিলিৰ লগত যোৱা টো বেলেগ কথা আৰু ফ্ৰেণ্ডছৰ লগত টো জানাই ভাল লাগে সেইটো এটা বেলেগে সেয়া পাই বাৰু
কালছে খামাৰং গ যে গৈছিল লাষ্ট টাইমে
হম কমৰংগাতে জলাছ সেটোয়েটো চবেই বিজি আৰু কি কবা সু নিজৰ লাইফত বিজি হৈছে। কি বুলি কয়? খামৰেংগাটো গ'লো এতিয়া একলেন্দটো যাব লাগিব দেন এইটো গৰমতো লাষ্ট টাইমো ভাবিছিলো চুইমিং পুল যাম বুলি কেনে ছুইমিং পুলটো যোৱা নহ'ল এইবাৰ সেয়া কৰিম দিয়া একলেনদ যাম আৰু নেচাৰেল ৱাটাৰপুলত যাম
উম কঁপে তি
ক কপিলি। যাম নহ'লে তোমাৰ এইপিনে বৈশিষ্ঠৰ পিনে যাব পাৰি
এই সিদিনাে আমাৰ ট্ৰেইনাৰ এজন গৈছে। কত গৈছিল?
অ ট্ৰেইনাৰ জন ন সেইটো কিবা মই সুধিছিলো সুধ কৈছে কিবা প্ৰাইভেট কিবা জেগা তাত গৈছে সিহঁতৰ বোলে কিবা এই তোমাৰ কি নাম আছিলে এইজে ইয়াৰ নাম কি আছিলে হেমন্ত দাদাৰ লগতটো যে।
আনিমেছ
অ আনিমেছ আনিমেছ। সিহঁতৰ কিবা প্ৰাইভেট সিহঁতৰে কোনোবা প্ৰাইভেট মানে জেগা আৰু সোণাপুৰৰ পিনে। এতিয়া ক'ত আৰু আমি যাম? এইটো প্ৰাইভেট জেগা হয় তোমাৰ
অহ। প্ৰাইভেটে থাকে, জংঘলৰ প্ৰাইভেট থাকে মানুহৰ নহয় আৰু
হেৰি কি বা হয় এইটো ৰিজৰ্ট চিজৰ্টৰ বেক চাইট পৰে নেকি?
ৰিজৰ্ট চিজৰ্ট যেন লগা নাই মোৰ অলপমান।
ৰিজৰ্টৰ বেকচাইডো হ'ব পাৰে মানে অকল প্ৰপাৰ্টিটো তোমাৰ প্ৰপাৰ্টিটো অলপ মানে কিছুমানে ডাঙৰ কিনে ন! কিনিলে লগতে আৰু তাতেতো ইমান সোপা ৱাটাৰফল আছে ত পৰি যায় আৰু
বুজি পাইছো
যাম দে মই একবাৰ এই লাষ্ট ইয়েৰ তোমাৰ জুনত গৈছিলোঁ। আত ভিজিটৰতো লগত, এই তোমাৰ এইটো বৈশিষ্ট ষ্টৰ পিনে গৈছিলোঁ। হয় তুমি ফ'টো চাইছা চাগে এ সেইটোত তোমাৰ টাইমিং টো এনেকা হ'ল কি জুন মাহত গ'লো অলপ অলপ বৰষুণো দি আছিলে মানে পানীটো পুৰা ঘোলা আহিলে ভাল লাগিছে কিন্তু সেইটো লেভেলত ভাল লগা নাই মানে অলপ চলপ ৰ'দ দি থাকিব লাগে তেতিয়া ভাল লাগে ন
উম উম সেইটো হয়
তুমিতো যোৱা নাই চাগে ন সেনেকে নেচাৰেল ৱাটাৰ ফুটবল
মে ইয়াতে বচু বাবা বইচল আম চান বছিলিলো আমচং ৱাইল্ড লাইফ চেনচুৰী এই গুৱাহাটীৰ ভিতৰতে আছে আমচং ৱাইল্ড লাইফ চেনচুৰী
কেনেকুৱা এইটো
এই ইফালে আছে। নাৰেংগীৰ ফালে আছে ভিতৰৰ ৰাস্তা এ মই ধূপত কুলদ্বীপ ৰঞ্জন গৈছিলো নিজৰা পাৰ আছে। আমি গা নুধুলু
তোমাৰ কিবা এন্ট্ৰি ফিজ বা কিবা আছে নেকি?
নাই নাই তাতে মই যি পৰিব পৰি গৈছো প্লাছ টেম্পাৰৰ আৰু পুৰা টেষ্ট হৈ গৈছে ফোনৰ এপি চিংচটি থ্ৰি পুৰা পুৰা পানীৰ তলত মই মানে আধা জিন্চ পেণ্টটো সতি মানে ভিজিছে অলমষ্টান মানে জিনন্টো পুৰা ভিজি গৈছে ফোনটো পুৰা ভিজি গৈছে বাট একো হোৱা নাই ফোনটো আইপিছিক্সটি আইপিছিক্সটি কাম দিছে মইতো বৰ অপশেচ
মথতম তোমাৰ ফোন ফোন আজিকালি মানে এনেকুৱা ভালেই হয় তোমাৰ মানে পৰিলে পতককৈ উঠাই ল'বা তেতিয়া মানে তোমাৰ সেইখিনি মানে আছে আৰু বনোৱা মানে বিল্ড কোৱালিটি
উ'ম
আগৰ দৰে নাই ন ফোন আগৰ দৰে আগৰ ফোন হ'লে তোমাৰ পানীত পৰাৰ লগে লগে তোমাৰ চেচ আৰু চিধা অফ এতিয়াৰোৰ ৱাটাৰ ৰেচিষ্টেন কিবা কিবি পায়
অ',
সেইটো কাৰণে ভাল আৰু
চ
ভইচটো দূৰৰ পৰা আহি আছে হেল্ল'
তাই কৈছো মানে শালিখিনিকলৈ পানী আছিল ন উজুতি খালোঁ উজুতি খাই পেলাই ভৰি স্লিপ খালো পাথৰ আছিল তলত পাথৰ আছিল নেকি অঁ চিল্লিপ খাওতে উজুতি খাওঁতে ৰঞ্জন আছিল নেকি ধৰিলে অলপ অলপমান সোমাই গৈছিলই আমাৰ জিনৰ্চ পুৰা ভিজি গ'ল
সেইবোৰ জেগাত ভাল লাগে বাৰু কিন্তু ৰিস্কিও আছে বহুত
অঁহ
তোমাৰ তুমি চুইমিং জানা নাই ন
নাহ সাম কৌ নাহি আটা উম
শিকি থ'ব লাগে জানা চুইমিংটো মোৰ অলপ ৱাটাৰ লৈ ফৰ্বিয়া আছে খুব ভয় লাগে ত শিকিম বুলি কিনে টো ইচ্ছা আছে বাৰু শিকায়েই নহয় ছাথয়েও কৈ কৰিছিলে ছুইমিং পুল জইন কৰিম বুলি কেনে এতিয়া নেহেৰু গেমটো টো বন্ধ হেৰি হৈ গ'ল ক'ত লোৱা ভাল হ'ব তোমাৰ কোনবা ন কি আছে নেকি এনেকুৱা
দিয়া জনাব লাগিব তোমাক উম চাব লাগিব ৰ'বা অঁ কছে কত দেখোন কে স যাব ল কিহৰ কাৰণে অঁফাৰা
অঁ দূৰ হৈ যাব
অঁ
মানে চুইমিংটো শিকিলে নিজৰ কাৰণে ভাল হয় ছেফটিৰ কাৰণে প্লাছ তোমাৰ গৰম দিনটো অলপ মানে ৰিলিফ এটা পোৱা মানে পুল চুলত যাই কিনে কিমানবোৰ পৰিব সৰু সুজাইত ছাবস্ক্ৰিপশ্যন হিচাপতে থাকে ন এতিয়া এনেকুৱা যদি থ্ৰী ফ'ৰ মানছৰ যদি থ্ৰী ফ'ৰ মানছৰ যদি হয় তেতিয়া মানে বস্তুটো ভালটো মানে পাৰ মান্থ ফাইভ হাণ্ড্ৰেডকৈ যদি এনেকুৱা হয় তেতিয়া পঁচিছশমান টকা দিবলৈ আপত্তি নাই
উম ৰন্জনে গম পাব কৰাই দিয়াচোন
কি বুলি কয়
উম কোৱা আৰু সেই এই বাই স্কুটি খন মোক নকবা কিতাপ ওলোৱা কোন কোনটো শ্বৰোমত যাবা
এতিয়া ই ভ ল'বৰ কাৰণে এতিয়া ই ভ ল'ব হলে তোমাৰ এখন আছে মোৰ মই মানে দেখিছো আৰু তোমাৰ এই আৰিয়াখন যে আৰিয়া বিদ্যাপীঠ কলেজখন যে আৰ্য তাৰে ওচৰত এখন ঈদ শ্বৰোম মই দেখা পাইছিলোঁ সেইখনতো কৰিব পাৰো বাৰু তোমাৰ অনলাইনৰ ৰিচাৰ্জটো কৰিব পাৰোঁ ন মানে আজিকালিতো আহিয়ে যাব কল কৰি কেনে সুধি লম আৰু কিমান কি পৰে তাৰপিছত যেতিয়া ল'ব দৰকাৰ হ'ব তেতিয়া যাই কেনে ল'ম
সেইটো হয় তোমাৰ এই তলে ই এম আইত ল'বা নেকি ন সেইত
ই এম আইটে ল'বলে লাগিব
অ অ
আৰু তুমি
কোৱা শিকিম ৰব মই মাতি আছো মই মাতিম ন আহিবা অ তুমি আহিবা ন কেইদিনমান পিছত শিকিম ৰ'বা মই অলপ অলপমান ফকাচ হৈ য ফকাচ হৈ লওক থেংকিউ
কিবা কিবা অলপ মানে গৰমটো কমক তাৰপিছত মই তোমাক শিকাই দিম দেই
উম তাকে আৰু খালি খালি যাব লাগিছিল লগৰ ত তাতে যাবা নেকি
হ'ব দিয়া যাম দিয়া ঠিক আছে দিয়া ৰাখোঁ মই ভাত খাব যাওঁ